হেল্ল',
হয়।
সু - প্ৰভাত।
হেল্ল',
হেল্ল' সু - প্ৰভাত।
অহ সু - প্ৰভাত নমস্কাৰ।
নমস্কাৰ।
উম।
কি কৰি আছে এতিয়া আপুনি
আজি চানডে হয়
আজি ৰবিবাৰ হয়
অহ ৰবিবাৰ হয়
হয় আজি আৰু কালি অহা যোৱাকালি নহয় ইমান গৰম দিছে
অ', আৰু গধূলি কি ধুনীয়া বতৰ কৰিছিল।
অহ এই মানে ইমান মানে বতৰতটো একেদিন গৰম দিছে মানে ইমান ডিগ্ৰী থাৰ্টি ছেলচিলিয়াছ লৈ গৈ থাৰ্টি ছিক্স লৈ গৈছে
অহ
বহুত বেয়া হৈ যাই আছে বাকী কি স্কুল কলেজ বোৰ কিছুমান বন্ধ আছে আৰু কিছুমান খোলা আছে সেইবোৰলৈ ল'ৰা ছোৱালীলৈ অলপ বেয়া লাগে ইমান কষ্টত যায় আছে ৰ'দত
স্কুলতো বৰ্তমান নাই খোলা নাই খালি ইণ্টাৰ্নশিপ চলি আছে চাগে
অহ আচ্ছা হয় হয় আজিকালি এটা কথা গম পাই নে নাই
উৰ
এ ধৰক আজিকালি ল'ৰা ল'ৰাবোৰ ইমান সৰু কালতে ইমান বেয়া হৈ যায় আছে যে যি দিনক দিনে দিনে তোমাৰ ড্ৰাগছ চলিছে ড্ৰাগছ খাই মদ ভাং এনেকুৱা ধৰণৰ ড্ৰাগছ ড্ৰাগছ বুজি পাইছে ন
অহ পাইছো
অহ ড্ৰাগছ ড্ৰাগছ আৰু সুৰাৰ তুলনাত বিশ্বৰ বাবে ইয়াৰ প্ৰভাৱ অধিক মাৰাত্মক বুলি বিবেচনা কৰা হৈছে।
অ'।
এতিয়া হ'ল পৰিৱেশ, প্ৰদূষণ, মানুহ আৰু পৃথিৱীৰ স্বাস্থ্যৰ বাবে অস্তিত্বৰ ভাবুকি হৈ পৰিছে।
হয়।
একে সময়তে ই আধুনিক সমাজৰ সুস্থিৰতাক বিপঢাপন কৰি জ্বলিছে, বিজ্ঞানীসকলে যুদ্ধ আৰু সন্ত্ৰাসবাদ মেলেৰিয়াৰ এইচ আই ফি আৰু যক্ষ্না এইবিলাকৰ মাৰাত্মক বেমাৰ বৰ্তমান আমাৰ দেহাত আহি আছে।
অ', হয়।
হয়। আপোনাৰ ধৰক আপোনাৰ আজিকালি চৰকাৰে বহুত কিছুমান সুবিধা কৰি দিছে আপোনাৰ ধৰক ধৰক ৰেচন কাৰ্ড আছে ন আপোনাৰ ৰেচন কাৰ্ড?
অ', হয় ৰেচন কাৰ্ড।
ৰেচন কাৰ্ডত কওক কথা কওকচোন অলপ, ৰেচন কাৰ্ডত ধৰক আপুনি কি পায়।
চউল পোৱা যায়, বৰ্তমানতো জিকা বাবোপ এতিয়াতো পইচাও নলয়, গোটেইখিনিয়ে ফি
হয়।
তেলৰ পৰা দালিৰ পৰা আদি
আজিকালি মানুহবিলাক বহুত সুবিধা কৰি দিছে।
অ', দিছে।
হয়, ইমান সুবিধা কৰি দিয়াৰ হেতিও মানে মানুহৰ বিলাকৰ বেছি মানে এতিয়া কাম কৰ ইমান সুবিধা কৰি দিয়াৰ এতিয়াওঁ মানুহবিলাকৰ কাম কৰিব ইচ্ছা নোযোৱা হৈছে।
অ'।
আজিকালি ম যিবিলাক মানুহবিলাক অ-অকৰ্মীয়াল হৈ গৈছে।
অ হয়
অ'।
হয়, হয়, মই, অ? অ', আহিব-আহিব।
অ', বিজ্ঞানীসকলে ৱাশ্বিংটন বিশ্ববিদ্যালয় প্ৰকল প' গ'ল আৰু বেল বাৰ্ডেন অব ডিজিজৰ চনৰ তথ্য ব্যৱহাৰ কৰি সিদ্ধান্ত উপনীত হৈছে। এ-এই ইয়ৰ ইটোৰ কাৰণে হৈছে আমি গৰম পাত্ৰ বহি আছোঁ লাহে-লাহে জলা বুৰা কৰি আছে আমাৰ দেহা।
অ', হয়।
উম, কওঁক
আপোনাক মই মেডিটেচনৰ এটা কওঁ, কৰিব নেকি? মৰ্ণিং-মৰ্ণিং যাছ উঠিছে, ৰাতিপুৱা।
মৰ্ণিং নকয় সুপ্ৰভাত হয়, অ', সুধিছো মই।
হয়। হয় কোৱাচোন?
নহয় মই এতিয়া কম আপুনি কৰিব লাগে।
অ', অ', কোৱা।
পুৰা ফিল লৈ পেলাই কৰিব লাগে।
হয়।
অ।
ভালকে কোৱা ভালকে কোৱা।
অ আপুনি একদম ধুনীয়া। হয় বহি যাওঁক আপোনাৰ কামি সাৰ চিধা কৰি
অহ বহিছোঁ।
উম হয়।
হ'ল।
আপুনি গোটেই বডিটো ৰিলেক্স কৰি দিয়ক।
হয়।
আপোনাৰ। আপোনাৰ বডিটো এই ধুনীয়াকৈ আপুনি উশা লক এৰি দিয়ক। উশাহ লওঁক এৰি দিয়ক। আপোনাৰ ভৰিৰ আঙুলি কেইটা মন কৰক। লাহে কৈ ওপৰলে আহক। আপোনাৰ ভৰি দুখন মন কৰক।
হোম
আপোনাৰ প্ৰতিটোত যে হৈ আছে আপোনাৰ শৰীৰটোৰ। নদিটোত চলি থকা- বস্তুখিনি মন কৰক। আপোনাৰ হাৰ্টবিটটো ইমান জুৰে বিশ হৈ আছে সেইটো মন কৰক।
ৰিলেক্স হ উশাহ লওক এৰি দিয়ক। উশাহ লওক এৰি দিয়ক। ধুনীয়াকৈ আপোনাৰ আঙুলি কেইটা মন কৰক হাতৰ অকণমান লাৰি দিয়ক আঙুলি, লাহেকৈ হাতৰ ওপৰলৈ আহক মন কৰক অবশ্য ধুনীয়াকৈ বলটো চব ফালৰ পৰাই ইফাল কৰি দিয়ক।
হয় আপুনি মানে সৰু ল'ৰাক শুনক আপুনি মানে ৰাত- ৰাতিপুৱা ৰাতিপুৱা মানে এইবোৰ মানে মৰ্ণিং ধৰক আপুনি অলপ ব্যায়াম কৰে, ভাল কথা ব্যায়াম কৰিব লাগে ঠিক আছে ধৰক মই আজ- এনেকুৱাকে আজিৰ পৰা ব্যায়াম আ হু আ ৰাতিপুৱাই মই শুই উঠি উঠাৰ পিছত এইবোৰ কৰিব পাৰিম অকে। আজিকালি মানুহবিলাকে ব্যায়াম ব্যায়াম ধৰণৰ বস্তু নকৰে। ব্যায়াম কৰিব লাগে মানুহৰ বাবে।
গোটেই শৰীৰটো ৰিলেক্স হয় কৰিব লাগে।
হয় কৰিব লাগে আ যিবিলাক মানুহ বিলাকে বহু নকৰে ধৰ আজিকালি এনে এনে ভাল খাদ্যবোৰ ভেজাল খাদ্য হয়। তাৰে তাৰে বিনিময়ত হ'ল অলপ মানুহৰ নিজকে এক ঘণ্টা টাইম দিব লাগে। এঘন্টা সময় দিব লাগে, নিজৰ ওপৰত নিজে ঘণ্টা সময় দিয়াটো বহুত প্ৰয়োজনীয়,
হয়
ধৰক আপোনাৰ আপুনি যে, কলপাত দিয়া পিঠা বনাই পাইছে ন কলপাত দিয়া পিঠা?
নাই। কোৱা নাই নহয়।
পাত দিয়া পিঠা বনাব ধৰক আপুনি চাউল কেইটামান ল'লে ল'লেই তাৰপিছত ধেকীত আপুনি গুড়ি কৰি আনিলে গু়ড়ি কৰি অনাৰ পিছত আপুনি অলপ কয়, চেনি দিলে, নিমখ অলপ দিলে, মিক্স কৰি তাৰপিছত কলপাতটো এখন কাটি কলপাত অ তাতে পাৰিলে আপুনি নাৰিকলো দিব পাৰি নাৰিকল অলপ কোটি কেনে দিদিলে, কলপাতখন কাটি আনিলা গছৰ পৰা
হয়, হয়,
তাৰ প্ৰ এ পিচ এ পিচ কৰি চব ভাগ কৰিলা। লেহেনি গুৰা কৰিলা গ ততে খান্দি কিনে কলপাতত নেৰিয়াই কিনে আপুনি গ তাতে কেৰাহী আছে ছে নহয় এটা কেৰাহীত,
উম!
দিলা পানী দি কিনে তাৰে ওপৰত ঢাকনি এখন মাৰি দিলা, তাত আপুনি মনে এ ৰাতিত তটোৰ কাৰণে পুৰাত থৈ দিয়ক পুৰা বাৰ টালয় তেতিয়া তুপনি ৰাতিপুৱা উঠি শুই উঠি কিনে চাব, কি ধুনীয়া হৈ আছে খাবলগীয়া
আচ্ছা আচ্ছা হয় বনাম বাৰু আজি
হয় আপোনাৰ আপোনাৰ বেকগ্ৰাউণ্ড অলপ মানে
ভগৱান সিম পলে হয়
চাউণ্ড আ হৈছে অলপমান অলপ ভালকৈ দূৰত থকা অলপ চাউণ্ড হৈ আছে
অ হয় হয় ৰব হয় কৈ থাককচোন আৰু কি কি বাৰে এনেকুৱা ভাল অনেক ভাল
অ সেনেকুৱা সেনেকুৱা ধৰণৰ এ ধৰক আপোনাৰ ঘৰত বনাই থাকিব লাগে
উম হয়
মানে বাহিৰা বস্তু সোৱাদ কৰি ঘৰত কিছুমান বস্তু বনাব পাৰি সেইবোৰ বনাই থ থাকিব লাগে আপুনি কি পাৰে কওকচোন কি বনাব জানে
মইটো এ মই মই ধুনিয়া আমাৰ চিকেনৰ আৰু মানে যোনটো বিৰিয়ানী হয় মই চিকেন বিৰিয়ানী বনাব জানো
হয় চিকেন নহয় এইটো এইটো কি বুলি কয় আমাৰ কুকুৰা মাংস বুলি কয়
অ হয় হয়
অ
আৰু মালাই চিকেনটো কি বুলি কয়